শুনা পাইছ? কি কৰিছ?
এ মই ইমান গৰম পৰিছে তাকে আগফালেকে বহি আছো।
অ অ।
তই?
মই এই আগফালে বহি আছো, তাকে ইমান মহ! অৱস্থা বেয়া কৰি দিছে মহে কামুৰি পেলাই।
এই যি ম'হ ঔ সঁচা ম'হৰ পৰা যে বহিবই নোৱাৰি।
আৰু গৰমত ভিতৰতো থাকিব নোৱাৰি।
এ আমাৰ যে গোটেই খিৰিকী বোৰ খুলি দি খুলি দিছো ইমান গৰমো পৰি ৰুমটো।
আ। এই খিৰিকিবোৰ খুলি দি লে খিৰিকিবোৰ খুলি দিলে কি হয় তোৰ গোটেই মহ'বোৰ বাহিৰত থকা মহ'বোৰ সোমাই আহে।
সোমাই আহে অঁ।
কাম এটা কৰিবি
কি?
অ তোৰ সন্ধিয়া আগে আগে খিকিবোৰ খুলি পেলাই, ভিতৰৰ গোটেই ধোঁৱা দি দিবি পোৰা।
অঁ।
ধূনা দিয় নে নাই তহঁতে?
ধূনা আমাৰ নিদিয়ে, তহঁত দিয়ে নি?
ধূনা অঁ আমাৰ মাজে মাজে দিয়ে, ধূনা অলপ দি দিব লাগে তেতিয়া গোটেই ম'হ খিনি গুচি যায়।
তাকে মই ধূনাকে আনিব লাগিব পাই, নহ'লে থাকিব নোৱাৰি মানুহ বেমাৰ হৈ মৰিব আকৌ।
এই ক'ৰবাত ক'ৰবাত মৰিছেই ম'হে কামুৰি এন কে ফ্লাইটিজ।
উম সেইটোৱেই।
তাৰপাছত হেৰি, এই তোলে মানে মোৰ বিষয় এটা আলোচনা কৰিবলে ফোন কৰিছিলো।
কি বিষয় বা কচোন?
কি মানে মোৰো কলেজত মানে প্ৰগ্ৰেম এটা হ'ব।
কি কি প্ৰগ্ৰেম?
মানে তোৰ আলোচনা চক্ৰ এটা।
অঁ।
তাতে মানে মোৰ বিষয়টো পৰিছে যে অসমৰ প্ৰাক প্ৰাকৃতিক সমস্যা আৰু ইয়াৰ নিবাৰণৰ উপায়।
উম।
এই বিষয়টো সম্বন্ধে মানে মই আৰু দুদিনৰ পিছত কলেজত মানে বিষধকে আলোচনা কৰিব লাগিব।
অঁ।
সেই বিষয়ে মানে অকলে এতিয়া ধৰক, মই যিমানখিনি জানো সেইখিনি যেনিবা কম
উম, উম।
কিন্তু আৰু দুজন যেনিবা, তহঁতৰ নিচিনাকৈ যদি দুজনৰ লগত যদি, কথা পাতি যদি আৰু যদি ইনফৰমেশ্যন গোটাও মানে মোৰ বেছি সুবিধা হ'ব। আৰু দুজনৰ মানে কথা পাতিলে বেছিকেই ওলাই ন' কথাবোৰ
ইয়াত ওলাই বাৰু।
তাকে, মই মানে হেৰি, সেইটো এনেকে আৰম্ভ কৰিম বুলি ভাবিছোঁ। মানে এতিয়া চা অসমতটো আগৰ পৰাই বহুতখিনি প্ৰাকৃতিক সম্পদেৰে ভৰা। হয় নে নাই?
উম, উম।
কিন্তু সেই বস্তুখিনি বৰ্তমান নাইকিয়া হোৱাৰ মেইন কাৰণটো হৈছে, মানুহৰ অপব্যৱহাৰ। সদব্যৱহাৰ, তই কি বুলি ক, মানে তই কি ভাব এইটো বিষয়ৰ ওপৰত?
মানে টপিকটো কি বুলি কৈছিলি তই?
মানে মূল টপিকটো সেই যে, অসমৰ প্ৰাকৃতিক সমস্যা আৰু ইয়াৰ নিবাৰণৰ উপায়।
এতিয়া মানে তোৰ ধৰি ল, মোৰ মতে মানে, এতিয়া অসমত এতিয়াতো প্ৰাকৃতিক সমস্যা বোৰতো ধেৰ চলি চলি আছে ইয়াত।
অ',
হয় নে নহয় বা, কিন্তু মানে ইয়াৰ সমস্যা সমাধানটো আমি এতিয়ালৈকে বৰ্তমানলৈকে পোৱা নাই। কিন্তু আমি যদি ব মানে সমস্যাটো আ-আমিয়ে বিশেষকে মানে এই সমস্যা আমিয়ে সৃষ্টি কৰিছোঁ।
সেইটোয়ে হয়।
অ', কিন্তু মানে এই সমস্যা আমিয়েই সৃষ্টি কৰিছোঁ। কিন্তু আমি কিন্তু সমাধান উলিয়াব পাৰো, কিন্তু আমি সমাধান উলিয়াব নোৱাৰো। আমাৰমতে মানে।
অ', আমি মানে যে, আমি মানুহখিনিয়ে মানে তেনেকে ভাবিছোঁ।
সেইটোৱে অ'।
সেইটোৱে, আমি এতিয়া উম, কি হয় কথাটো ইয়াত পৃথিৱীখনত যিমানবোৰ প্ৰাকৃতিক সম্পদ আছে ধৰ তোৰ মাটি, পানী, গছ- গছনি আৰু বিভিন্ন সম্পদ সম্পদ বোধ হয় এতিয়া বিল নদীত থকা মাছবোৰেই হওঁক এইবোৰতো একো একোটা সম্পদ।
উম, উম।
গতিকে এইবোৰক মানে আমি মানুহখিনিয়ে মানে এনেকুৱা যেন ব্যৱহাৰ কৰিছোঁ যে সেইবোৰ য'ত কেৱল আমাৰহে অধিকাৰ আছে।
উম।
গতিকে এনেবোৰ ক্ষেত্ৰতে মানে উম, মানুহৰ এই প্ৰকৃতিৰ সমস্যবোৰ মানে অসমত লাহে লাহে বৃদ্ধি হবলৈ ধৰিছে।
উম, উম।
তেনেকে কথাখিনি লিখিম বুলি ভাবিছোঁ আৰু।
ভাল হৈছে, ভাল হৈছে। তেনেকে প্ৰথম, প্ৰথমতো এনেকে হেৰিটো লিখিব পাৰিবি প্ৰথমতে।
সেইটোৱে।
তাকে তাৰ পৰা বাকী বাকী পিছৰখিনি অকমান কোৱাচোন বাৰু মই তেতিয়া যদি পাওঁ মইয়ো হেৰি কৰি দিম।
অহ, মানে কি চা এতিয়া প্ৰাকৃতিক সমস্যা বুলি ক'লে কেৱলটো ধৰ মানুহে চব সমস্যাৰ আৰত নাথাকে ন' বহুতখিনি সমস্যা প্ৰকৃতিয়ে নিজে নিজেই সৃষ্টি কৰে।
উম', উম'।
এতিয়া ধৰ অত্যধিক বৰষুণৰ ফলত আমাৰ পাহাৰ অ নদীসমূহত বেছিকে ঢল আহিবলৈ লৈছে, বেছি পানী আহিবলৈ লৈছে। গতিকে কি হৈছে কাষৰ বাৰু যিখিনি অঞ্চলখিনি আছে গোটেই অঞ্চলখিনি খহি তহিলং হৈ গৈছে। সেইবাবে মানে কি হয়, ভূমিস্খলন হৈছে। আৰু ভূমিস্খলনৰ ফলত মানে পাহাৰত থকা যিখিনি গছ-গছনি সেইবোৰ মানে ভাঙি চেচ হৈ গৈছে। গতিকে এনেকুৱাতো এতিয়া প্ৰাকৃতিক সমস্যা মানৱ সৃষ্টও হ'ব পাৰে আৰু প্ৰকৃতিৰও হ'ব পাৰে মানে।
কি! গম পাইছোঁ অহ।
তেনেকে দিয় গোটেই কথাখিনি আৰম্ভ কৰিম বুলি ভাবিছিল। এই ক্ষেত্ৰত মানে তোৰ বা আৰু কিবা নতুন সংযোজন আছে নেকি আৰু?
এ-এতিয়া মানে তই, মই দেখা এটা স-সমস্যা ক'ম শুনিবি দেই।
অহ।
আমি মানে এতিয়া আমি যিখন জেগাত আছোঁ।
অহ।
সেইখন জেগাত মানে তোৰ যদি লাহে কেও যদি অকমান কিন-কিনিয়া বৰষুণ এজাক দি দিয়ে ন' মানুহ ওলাব নোৱাৰে বাহিৰলে।
পানী হৈ যায় মানে।
গোটেই পানী। এনে-এনেকুৱা পানীটো মানে এনেকুৱা লাগিব যেন বাৰিষা যে আমাৰ ইয়াত পথাৰবোৰত যে পানী যে হয় যে।
অহ।
গোটেই তেনেকুৱা, মা-মানুহে মাছ ধৰিব পৰাকে পানী হয় মানে আৰু।
অহ, ইমান বেয়া অৱস্থা।
ইমান বেয়া অৱস্থা আৰু পানীখিনিতো ভাল পানী নহয় ন' গম পোৱানে নাই। সেইবোৰৰ পৰা মানুহৰ কিমান বেমাৰ আজাৰ হয় বুলি ভাবিছ।
এই আহে সেইতোৱে ন' এতিয়া মৌ-চৌও বেছি হোৱাৰ মেইন কাৰণবোৰ সেইবোৰে য'ত ত'ত পানী জমা হোৱা গেলা-গেকেট আনে
উম, এতিয়া তই এটা কথা শুনিব হা! আমাৰ মানে হেৰিয়ৰ ফ্ৰণ্টত মানে এখন পথাৰ আছে।
অহ।
পথাৰখনত তাত মানুহখিনি নিজে মাটিতো নষ্ট কৰিছে না চাবি দেই পথাৰখনত মানুহ খিনিয়ে মানে গোটেই সেইখিনি থকা ভাড়া গছৰ মানুহখিনিয়ে যিবোৰ পেলনীয়া বস্তু
অহ।
তাত আনি-মেলি সেই পথাৰখনত পেলাই দিয়ে।
আচ্ছা মানে খোলা পথাৰ আছে কাৰণে গোটেই মানুহখিনি ঘৰুৱা আবৰ্জনাবোৰ মানে তাত
উম উম', উম' তাৰাপৰা পেলাই দিয়ে নহয় তাৰপিছত তোৰ যেতিয়া জাহা ৰ'দ দি দিব, তই মানুহ যাব নোৱাৰো সেইখনলে।
গোন্ধাই।
গোন্ধাই কিন্তু তাৰ মাটিখিনি ইমানেই বেয়া হৈ পৰিছে ন দেখিবলৈ দুখ লগা মানে।
এতিয়াতো এতিয়া আমি- যিবোৰ ঘৰত ধৰ ব্যৱহাৰ কৰো প্লাষ্টিক কাগজ কিবা কিবি সেইবোৰতো সোনকালে পচি নাযায় ন।
উম' সেইটোৱেই।
আৰু সেইবোৰে মাটিখিনিৰ গুণাগুণতটো একেবাৰে শেষ কৰি পেলাই, এতিয়া তই চাবি- যিবোৰ জেগাত আমি লেতেৰা লেতেৰা বস্তু পেলাও ন, সেই গোটেই মাটিবোৰ- কু'লা কু'লা হৈ পেলাই কিবা গোন্ধাই তেনেকুৱা হৈ যায়।
সেইটোৱে অঁ'।
সেইবোৰে মানে আও মানুহৰ জহতে গোটেই এ নিজে থাকা জেগাবোৰ বেয়া হৈ গৈছে।
উম' বাসী এতিয়া আমি মানুহখিনিয়েহে এইবোৰ কাম কৰি আছোঁ গম পোৱা নাই।
উম' হয়।
এতিয়া আমি যদি আমি ময় এটা কথা চাবল গ'লে, আমি যদি নিজক- অঁ' হেৰিয়ত ৰাখিব পাৰো ন, নিজৰ সেই- মানে কণ্ট্ৰল কৰি নিজক যদি ৰাখিব পাৰো নহয়, প্ৰকৃতি খন ভাল হৈ থাকিব মানে।
হয় হয়।
তোৰ ইমানেই মান- ইমানেই মানুহবোৰ এতিয়া তই এতিয়া এক নম্বৰ উদাহৰণৰ দীঘলী পুগীৰ উদাহৰণটো ল'ব পাৰ।
অঁ' দীঘলী পুখুৰীটো, হয় হয়।
দীঘলী পুখুৰীক কি অৱস্থা কৰি পেলালে এতিয়া?
সেইটোৱেই অঁ'। গোটেই পাহাৰ টো মানে অৱস্থা নাই এতিয়া তই ব্ৰহ্মপুত্ৰৰ গোটেই পাহাৰ বোৰ চাব নোৱাৰ।
উম'
ভৰলো নৈ অৱস্থাই নাই, তই এতিয়া গুৱাহাটীলৈ যদি যাৰ- কোনোবা এটা গলি দি যদি তই পাৰ হৈ যাও, সেই এনেকুৱা এটা গলি নাই য'ত তই- দহ মিনিটৰ কাৰণে হ'লেও তাৰ নাক বন্ধ কৰিব লাগিবই।
এইটোৱেই।
আৰু ইমানেই উৎকট গৰম-
উম'
তই যদি ডিম এটা ভাঙি ৰাস্তাত পেলাই দিও সেইটো তোৰ এ এক মিনিটত বইল হৈ যাব।
সিয়ে এতিয়া বাঢ়িছে কেলে গৰমটো?
গৰমটো বাহাৰতো সেইটোয়ে নিজৰ আমি মানুহে কৰা যিখিনি- এ প্ৰকৃতিৰ লগত অপব্যৱহাৰ সেইখিনিয়েটো আমাৰ অ ক পিছে।
এতিয়া চাবি দেই মানে মানুহখিনিয়ে মানে এতিয়া কি কৰিছে- ঘৰ বনাবলে- ফৰ লাইন কিবা লাইন বনাবলে তোৰ এইবোৰ ৰাস্তা ঘাটৰ গোটেই গছবোৰ কাটি পেলাইছেনে?
অঁ'
তোৰ কাতি পেলাই লগে-লগে তোৰ বৰষুণৰ হেৰিটো কমি গৈছে। তাতেটো বৰষুণটো কমি যোৱাৰ লগে লগে- তোৰ গ যোনবোৰ-যোনবোৰ গছৰ পৰা ভালকে বতাহ আহে- সেইবোৰ গছ সেইবোৰ গছ নাইকিয়া হৈ গৈছে।
হয়।
মানুহ এটা জিৰাবলৈ গছৰ গছ এজোপা নাইকিয়া হৈ গৈছে।
অ এতিয়া আমাৰ পথাৰত কাম কৰা কৃষক সকলে যদিহে বৰষুণ দিয়ে- বা যদি বেছি ৰ'দ দিয়ে- ৰুবলে পথাৰত জেগা অকো নাই আমাৰ গাঁও অঞ্চলত তেতিনেকুৱা হৈ গৈছে।
সেইটোৱে অ।
চবেই নিজৰ প্ৰয়োজনৰ কাৰণে মানে গছ কাটিছে পুখুৰী মানে পুখুৰীবোৰ পুতি পেলাইছে, য'ত তোৰ যিবোৰ সৰু সৰু জীৱ থাকে ন' এতিয়া তই ভেকুলী ধৰ অ' মাছ বিভিন্ন প্ৰজাতিৰ মাছ, এতিয়া বৰ্তমান আমাৰ যিবোৰ আগৰ যিবোৰ বনৰীয়া মাছ বুলি কওঁ, সেই মাছবোৰ নাই
সেইটোৱে তই এতিয়া চা কথা এটা শুনিবি দেই, আমাৰ মানে কি হয় আমাৰ যে এইখিনি তেনচ ফোমাৰ তো দেখিছো নহয়?
দেখিছো অ।
অ তেট্ৰেজপুমাৰ দুবিত এজোপা গছ এজোপা আছিলে তাৰপৰা হেই এ-এতিয়া কাহিনী নহয় মানে এইটোতো হ'ল তোৰ আজি ছবছৰ মানেই হ'ল চাগে, তাৰপা ইমানেই ভাল আছিলে গছজোপা মানে তই এইফালৰ পৰা যদি যাও নহয় তাত বহুত ৰ'দটো পোৱা যায় ৰাতি পুৱা বেলা এইটো চাইদ মানে যিটো চাইডে মানে এইটো নাইমপুৰ চাইডে যোৱা চাইডটো নহয় মানে যিটো লখিমপুৰ চাইডে যায়
গম পাইছোঁ।
ৰখিলে সেইফালে, তাৰপিছত ইফালেতো গছ কেইজোপা আছে মানুহবোৰ ৰখিব পাৰে ইফালেতো এতিয়া গছ নাই তোমাৰ তেতিয়া মানে সেই গছজোপা আছিলে তোৰ মানুহখিনি যদি যায় ন' গৈ পিনে সেই গছজোপাতে ৰ ৰখি মেলি তোৰ গাড়ী-চাৰী অহালে নহবা কিবা এনেকেম বহুত ধুনীয়াকে বটা মাৰি থাকে তাৰ তাৰপৰা কি কৰিলে? ৰাস্তাটো দীঘলীয়া কৰিবলৈ এনেকে বহল কৰিব কাৰণে গছজোপা কাটি পেলালে।
অ।
এতিয়া মানুহ এটা ৰ'বলৈ জেগা অকন নাইকিয়া।
এইটো হয় এইটো মানে আৰু কি মানুহবোৰ কিছুমান অদৰকাৰী চিন্তাৰ পৰিণতি এইবোৰ।
উম।
আৰু আমাৰ উদাহৰণ চাবি হা, আমাৰ চাৰিআলিত মানে এজোপা ডাঙৰ গছ আছিলে, গছজোপা মানে ৰাস্তাটোৰ অলপমান কাষ ইমান কাষতো নহয় তো জোখতে আছিলে যে সেইফালেদি কাৰো মানে একো প্ৰব্লেম
সেইটোৱে।
কিন্তু এই গছজোপা কাটি পেলাই সেইখনত বাটচ'ৰা এটা বনালে।
উম তাৰপা
তই এতিয়া ভাবি ছা সেই গছজোপা মানে বহুত ডাঙৰ গছ আছিলে, গছজোপা মানে গোটেই চাৰিআলি খনৰ মানে ছাঁ কৰি ৰাখে ৰ'দ দিলে।
উম।
আৰু সেই গছজোপা জন মানে সেই ওচৰে পাঁজৰে যিবোৰ দোকান আছিলে সেই দোকানবোৰকত যদিহে বেছি ব তাহ ধুমুহা আহে ইমান মানে অনিষ্ট নকৰে, হয় সৰু-সুৰা ডাল পৰে কিন্তু বেছি কে অহা যিটো বতাহৰ স্পীড সেই বতাহৰ স্পীডটো সেই গছজোপাই মানে ৰখাই দিয়ে।
উম।
কিন্তু মানুহে মানুহৰ জ্ঞানটো চাবি সেই গছজোপা কাটি পেলালে সেইকণত বাটচ'ৰা এটা বনাবলৈ।
উম।
কিন্তু আগৰ পৰাই সেই গছজোপাই মানে বাটচ'ৰা কাম কৰিয়ে আছিলে।
উম।
এনেকুৱা মানে মানুহৰ তেনেকুৱা কিছুমান কৰ্ম কণ্ডৰ কাৰণে আমাৰ গোটেই প্ৰকৃতিখন মানে ধ্বং
এতি এতিয়ানো বাটচ'ৰাটো বনাই কি পালে, মানুহ কি বহি থাকেগৈ নি গৈ মেলি?
আৰু এই এতিয়া বাটচ'ৰাটো বনালে বনাই পেলাই কি কৰিলে সেই বতাহত ওপৰত টিংকিচটা গুছি গ'ল!
উম।
গৰু ছাগলী সেই বাটচ'ৰাটো সোমাই পেলাই মানে অ'ত হাগে ত'ত হাগে মানুহ তাত বহিব নোৱাৰে।
এতিয়া টিংকিচতা টিংকিচতা চাগে লগাবলৈ মানুহ নাই নহয় এতিয়া?
টিংকিচতা লগাবলে মানুহ নাই তাৰ খৰিকেইডালো ভাগি ছিগি দি আৰু কোনোবাই তাত থকা গেটখনো লৈ গুচি গ'ল!
সেইয়াই মানুহ।
সেইয়াই মানুহ, চা তই গছজোপা থাকি গছজোপাৰ তলতো যদি দুখন চকী লগাই দিলেহেঁতেন সেইটোৱে বাট চ'ৰা হ'লহেঁতেন। মানে সেইবোৰ সমস্যাৰ জহতে মানুহৰ উন্নতি নোহোৱা হৈছে!
তাকে, ইমান আজি কালি যুগত যে সঁচা দেই অকণো বস্তু প্ৰতি মানুহবোৰৰ হেৰি নাইকিয়া হৈ থাকি ব মোহ নাইকিয়া হৈ থাকিলে!
সেইটোৱেই। এতিয়া মানে সেই সেইটো কাৰণেই আমাৰ মানে যিখিনি মানুহখিনিৰ যিবোৰ সমস্যাবোৰ মানে সেই সমস্যাবোৰ বৃদ্ধি হৈছে। আৰু ইচ্ছা